হেলো ইমান দেৰি লাগিলে কলটো উঠাওঁতে।
আৰে হেৰিয়ে হোৱা নাছিলে, চৌ কৰা নাছিলে।
অ, আত্ছা, ক এতিয়া কি কৰি আছ।
এনেই বহি আছোঁ। বাকী কি কৰি আছ তই?
গছৰ তলত। হেল্ল'।
তই খালি।
খালো খালো।
আজি মোৰ টাইম হোৱা নাই খোৱা এতিয়া খালে দৌৰিব যাব নোৱাৰিম আৰু।
আচ্ছা দৌৰিব যাওঁ নে কি।
উম।
পিছে ঘৰত খবৰ ভাল
অ
হেল্ল'
উম
এ মাতটো ফাটা ফাটি আহি আছে তোৰ
উ উম ক শুনি আছো
ঘৰত ভালনে?
উম ভালে তহঁতৰ উম
হেল্ল'
উম ক শুনি আছো
মা হত
মা হত মা আহিলে বোকা ৰুব।
আচ্ছা
কোৱা আৰু
ঘৰত কি কি আছে তহতৰ
আচ্ছা গৰু, ছাগলী, মুৰ্গী তাৰপিছত হাঁহ
আচ্ছা হাঁহ যে বেচনে
উম উম
কিমান মানত বেচ হাঁহ
পাঁচশ
পাঁচশ এটা দিবিচোন কিনিব যাম।
অকে অ'কে আহিবি
অ কিমান মান আ মানে কিমান মান আছে হাঁহ
আছে সাত আঠটামান
আছে
পোৱালি আছে আৰু
আচ্ছা
সৰু সৰু বাকী মা হঁতৰ খবৰ
উম ভালে
উম
পিছে একো বিজনেচ কৰা নাই
বিজনেচটো বৰ্তমান কৰা নাই কৰিম বুলি ভাবিছোঁ এটা।
অঁ কিহৰ কৰিবি
কিহৰ মানে এইটো ব গাহৰি ফাৰ্ম
আচ্ছা
মানে ঘৰত পোহা নাই এনে এনেকে দি থৈ দিয়া আছে বেলেগত।
অঁ
পুহিব নাপায় না ঘৰত
উম চেম আমাৰো অ অকলে না পাৰ্টনাৰশ্বিপ কৰিছ
বৰ্তমানতো অকলে কৰিছো এতিয়া ভাবিছো পাৰ্টনাৰশ্বিপ হিচাপে কৰিম বড়ো লগৰ কেইটামান আছে সিহঁতৰ লগতে কৰিম বুলি ভাবিছো।
অঁ অঁ কৰিবি
বাকী ডিফেন্সত এপ্লাই কৰিছ নে নাই কিবা কিবি
নাই একো কৰা নাই মই এবাৰ ক্লাছ ইলেভেনত পাইছোঁহে
অ অ
তই কিমানত এইবাৰ?
কিহত কিহত?
ইলেভেন।
অঁ অ অ।
তই?
মই এইবাৰ ছেকেণ্ড ইয়াৰ।
আচ্ছা।
উম।
ত পঢ়া শুনা ভালেই চলি আছে তোৰ?
য়েছ য়েছ ভালে চলিছে।
ক আৰু বাকী?
কি কম লাগি আছে মোৰ। কতো এতিয়া গৰম বন্ধ ফুৰিব যোৱা নাই তই?
নাই বৰ্তমান যোৱা নাই যাম বুলিতো ভাবিছো।
অ ক'ত যাবি পিছে?
টপি টপি যাম বুলি ভাবিছো টিপি।
অঁ।
বাকী বতৰ কেনেকুৱা আজি?
উম কি কবি আৰু ডাৱৰীয়া বতৰ কৰি আছে ৰ'দ চদ নাই যে তহঁতৰ ফালে? উম অ আয়ো ছাগলীকেইটা মাতি আছে তোক?
উম।
উম পথাৰত যোৱা নাই?
নাই নাই যোৱা।
কিয়?
এনেই ইণ্টেৰেষ্ট নাই মোৰ পথাৰৰ ওপৰত মোৰ পথাৰৰ ওপৰত ইণ্টেৰেষ্ট নাই।
উম হয় দে।
ইয়েছ।
শৰতে নাযাবি ক'লে তাতে গ'লে বোলে মৰি থাক গৈ?
উম উম সেইটোও বেলেগ কথা। এতিয়া বেলেগ কথা।
নাই‌ ইহঁতৰ তই মোবাইল পালিতো ন সেইকাৰণে ইণ্টাৰেষ্ট
ইয়েছ ইয়েছ ইয়েছ ইয়েছ।
যা যা ছাগলীক দানা দিবিগে। কান্দি আছে তোৰ
বাকী ক আৰু?
বাকী ক আৰু তই ক? পিছে তুহুঁতৰ খেতি কৰেনে?
বৰ্তমান নকৰে আধি দি থৈছে।
অ' ক কিবা? একোৱে নকৱ দেখোন তই? হেল্ল' হেল্ল' মাত চাত নিদিয় কিয়? হেল্ল'